কোৱা, এ এনেই বহি আছো।
উম ভাত বনোৱা নে নাই?
নাই।
উম কি বনাব?
উম কি বনাব আজি জানো?
উম। তাকে কি কি কৰিলা দিনটোত?
দিনটোত কি কৰিলো দিনটোত মোবাইল টিপিলো গেম খেলিলো এইব উ
উম। বাকী এতিয়া আইটি আই লম বুলি কৈছিলা যে কি কৰিবা এতিয়া ল'বা নে নোলোৱা?
উম নাম অলপ জানো চব বেছি হলে কি হয়গৈ এতিয়া।
চাবিছ তাৰিখে কি ছেকেণ্ড মেৰিট লিষ্ট ওলাব ছাবিচ তাৰিখে?
উম
অ। মোৰতো আহিলে মোৰ তাকে নলও আৰু মে তেতে ক চ বোলে দুইট কেৰি কৰিব নোৱাৰিবি। ইটো কৰিলে সি - টো হেৰি হৈ যাব, মানে নোৱাৰিম কেৰি কৰিব দুইতা।
উম
সেইকাৰণে নলও আৰু এটাই লম ডিগ্ৰীটো কমপ্লিট কৰি পেলাই চাগে কলেজতে খোপাটো লম আৰু তাৰ পিছত চাৰ্টিফিকেট লোৱাৰ পিছত আৰু এ কিবা কৰি থাকিম আৰু আইটিআইটো ন চাগে টান তাত এবছৰ দুবছৰ এনেই গুচি যায় ন।
কিয় কৰিব লাগে?
সেইটোয়ে বাকী তুমি অটোমোবাইলিং কৰি পেলাই কি কৰিবা?
তাকে ভাবি আছো। হা-হা?
গ'লটো কি মানে-মানে কি কৰিবা?
কেনেকুৱা হয়?
মেকানিক। তাকে তুমি খুলিবা চাগে দোকান?
হয় দোকান নুখুলো, ডিলাৰ এটা ভাল ডিলাৰ তোমাৰ টাটা বিৰলা এনেকুৱা কোম্পনীত কাম পাই যাম চাকৰি পাই যাম।
তুমিতো জিমো কৰি আছা ন?
উম
জিমো খুলিব পাৰা। এতিয়াতো ঢেৰ লাইন আছে ন ত পচাৰত।
জিম খুলিবলৈ বহুত পইচা লাগে। উম কমেও তোমাৰ সত্তৰ আশী লাখ টকা মান লাগে।
পা কিয় ইমান
জিমৰ এটা এটা মেচিনৰ দামেই আঢ়ৈ লাখ পাঁচ লাখ টকা।
বাপৰে ইমান দাম?
উম
তেনেকে দেখুন ফিচো বেছিকৈ ল'ব লাগে। তোমালোকৰ পাঁচশহে লয় ন?
উম, নহ'লে ইমান এফৰ্ড কৰিব নোৱাৰা নহয় দুখীয়া পোৱালি।
আহ সেইটো হয়।
আৰু সেয়া মেচিনটো মই এনেকুৱা নহয় যে, বেয়া হৈ যাব যে, বহুত বছৰ চলিব বছৰ মানে কি।
বছৰ মানে বহুত দিন আৰু মানে বছৰ বছৰ চলিয়ে থাকে বেয়া নহয় মানে পুতুকে
যিমান পুটুককে বেয়া নহয় এইটো
অ।
যিমানটো কেয়াৰ কৰি সিমানতটো কেয়াত চলি বাৰু।
আচ্ছা মানে যিমানটোত কিনিব তাতকে বেছি দিব নে পইচা? তাতকে আগতে বেয়া হৈ যাব।
কেনেকে বেয়া হ'ব এতিয়া তুমি জিম এখন খুলিলা তাৰপা তুমি ধৰা তুমি তাৰপৰা ট্ৰেইন কৰিব, বইল দুটামান গেমত পঠিয়ালা ত কিবা এটা পালে নাম হ'ল না জিমটো। তেনেকে চৰকাৰী, চৰকাৰৰ ফালৰ পৰা তেনেকে কিবা এটা দিয়ে আৰু
অ অ
উম আৰু তাতে গেমিং, যাম ৰখা এতিয়া বস্তু কেইটামান দৰকাৰী আছে পইচা কেইটামান হ'লে তেতিয়া
অ ধেৰ বস্তু কিনিব লাগে চাগে ন? এনেকা তোমাৰ যিমৰ
উম বহুত।
উম। তাকে মই ভাবিছিলো, উম নলও আৰু এইবিলাক। ভাল নহয় কোচ বিলাক। হেল্ল,
অ কোৱা?
নহলেচোন মই আগতে ভাবিছিলো লম বুলি যেতিয়াবা গম পালো কচ বিলাক ভাল নহয় বুলি তেতিয়া পা মই বিলো নলও আৰু
উম চাইলোৱা।
মোৰ লগৰ বিলাকে কৰিছে, কৈছে সিহঁতেও কৈছে ক'চ বিলাক ভাল নহয় বোলে। য'তে ততে বোলে, উম নজৰ বিলাক বেয়া। বাদ দে ঘৰত। বোলে য়োগা কৰিম, হলে হ'ব নহ'লে নাই।
অ সেইটোৱেই
উ আকৌ মোৰ এই ৰাতিপুৱা গা বেয়া হস্পিতাল গলো।
অ হ।
হস্পিতালৰ পৰা হস্পিতালৰ পৰা আহিলো তাৰপিছত তোমাৰ এইবিলাক পেটৰ বিষ ধেৰ বেমাৰৰ মোৰ কি কবা
হা?
ঔষধ
ঔষধ দিছে।
আচছা। হব মানে ত- ঘৰত পিনে পোৰা খোৱা বোৱা কৰি থাকিব পায় বোলো
হা।
টাইমে টাইমেবোৰ খোৱা বোলো এনেই থলেতো নহব নহয়।
সেইটোয়ে ঔষধ বিলাক মানে বহুত কাৰা কাৰা যে, মোৰ সেইকাৰণে খাবলৈ মন নাযায়। বহুত কাৰা ঔষধ।
যিবিলাক মানে খাবলৈ বেয়া সেই, বোৰৰ কাম বেছি ভাল আৰু বুজছা ন। যে তিটা বস্তুটো উম কোৱা
অ মাছছ এটা ঘূৰাই যায় খালে সেইটোহে বেয়া,
উম তাকে ন।
ৱা মাথা সাথা ঘূৰাই একেবাৰে মানে বমি নিচিনা লাগি যায় একদম পুৰা একদম পচন্দ
উম তে তুমি সেইটো চিন্তা নকৰিবা। তমাৰ বেমাৰীটো ভাল নহ'ব নহয়।
সেইটোয়ে এতিয়া তাকে কৈছে দেতাই উপায় নাই খাব মন নগলেও খাব লাগিব যিটো বস্তু বেয়া পাওঁ সেইটোও খাব লাগিব।
উম খাবই লাগিব দে উপায় নাই।
উপায় নাই মোৰ তাত একদম চান্স নাই মানে একো চইচ যে নাই মোৰ তাত চুজ কৰিব পৰা।
উম
যি দিছে তাকে খাব লাগিব এতিয়া তাতে যদি ভাল হয় তেনেহলেতো ভালেই। নহলেতো আৰু তোমাৰ চেন্নাই লৈ যাম বুলি কৈছে আৰু দুটাই
উম।
বাহিৰ বাহে মানে তোমাৰ আৰু তোৰ কছ্ ছমাহ খাব দিছে দেউতাই ছমাহ হলে নৰখেই তই তিনিমাহত বোলে খাবি খাই পেলাই যদি ভাল পাও তেনেহলেতো ভালেই যদি ভাল নাপাওঁ। তেনেহ'লে আৰু বাহিৰতে দেখাই আহিমগে কাৰণ বাহিৰ গলে কৈতো গোটেই লাইফ টাইম মই খাই থাকিব নোৱাৰিম ন'। তিলডাল
উম সেইটোও হয় বাও
উম তাপিছত বাহিৰত দেখাই আহিমগৈ বোলে পইচাহে আজিকাল মতলব যে পইচাছে।
উম, নিজে অলপ বাট বিচাৰ কৈ চলিব লাগিব আৰু সেইটোয়ে কথা।
বাদ বিচাৰ মানে কি অ' সেইটো ডক্তৰেও কৈছে কৈছে মানে এইটো হিউমেন চাইকেলৰ ওপৰত কথা মানে চবৰে বডি ষ্ট্ৰাকচাৰটো ছেম নহয় যে সেইটোহে এতিয়া।
বোলে যদি সেউজীয়া শাক -পাচলি বেছি খাবলৈ যাওঁ সেইটোৱে প্ৰব্লেমটো সেই নুকুৱা কাৰণে জাংক ফুড বোৰ বেছি খালোঁ এতিয়া বেমাৰ ধৰিবই
নোখোৱাই হৈছো এ'বাদেই দিছো।
নাই যিটো মানে তোৰ নাই তুমি চব বস্তুে মানে তাৰ কিবা নে কিবা এটা থাকিবই আৰু
উম। তাকেহে এৰো বুলি ক'লে জানো চব বস্তু এৰিব পাৰি।
জাংক ফুড নাখালে মানুহ একো নহয় জীয়াই থাকিব পাৰি জাংক ফুডৰ ন
পাৰি কিন্তু এটা ক্ৰেভিইঞ্চটো কি কৰিম মই এতিয়া কোৱা।
ক্ৰেভিংচ কণ্ট্ৰল কৰিব ওল লাগিব।
ক্ৰেভিংচ সেইটোৱেতো মই কণ্ট্ৰল কৰিব নোৱাৰো ন'।
ন সেইটোও এটা ঔষধ আছে নহয় সেইটো ঔষধ খোৱা যায় আহা।
ক'হেৰি এপল চাইডাৰ ভিনেগাৰ।
উম
দাম পৰে যে বেছি সেইকাৰণেহে ল'ব নোৱাৰো এফৰ্ড কৰিব নোৱাৰো। হম
এশ টকাত এমাহ চলিব তোমাৰ হয় এমাহ তোমাৰতো ৰেগুলাৰ খাই থাকিব নালাগে নহয় এমাহ খোৱা এমাহ
উম, মই যদি ক্ৰেভিংচটো কট্ৰল কৰিব পাৰো ন' তেনেহ'লে মই য়গা জইন কৰি লম আৰু। কাৰণ মই এতিয়া যদি মই য়োগা কৰি আছো হা চাপজ মই যোগা কৰি আছো তেনেহলে যদি মই যদি জাংক- ফুড সপা খাই দিওঁ একো ফাইদাই নহ'ব ন' কৰা। সেইটো কাৰণে যদি মই ৰিভিউজ কণ্ট্ৰল কৰিব পাৰা বা পাওঁ ডেন য়গাটো ষ্টাৰ্ট কৰি দিম আৰু কাৰণ ডক্তৰেও কৈছে যোগাসন এইবিলাক চব কৰিব দিছে। কাৰণ যোগাসনে কি কৰে আমাৰ যোনটো অবৰি হয় ন'যোনটো আহ, জোতা আৰু হেৰি হয় ছো -ছোৱালী মানুহৰ চাইকেলটো সেইটো মানে ভাল হয় আৰু।
উম, কৰিব লাগে তেনেহ'লে নহয় এক্সাৰচাইজ টো মেইন।
একচেচাইজ কৰিব লাগে কিন্তু কোনখিনি কৰিব লাগে সেইখিনি নাজানো ন' আমি।
উম, আজিকালি ইয় চচিয়েল মিডিয়া চব ইউটিউব এইবিলাক এনেই ওলোৱা নাইটো। বহুত হেল্পৰ কাৰনে ওলাইছে। ইউটিউবত চাই পেলে সোনকালে
উম, ৰাতিপুৱা উঠিবই নোৱাৰোঁ নহয় ইমানেই এলাহ।
নায়েই প্ৰব্লেম মোৰ সেয়ে ন' নিজে
সাহস কৰিব লাগিব যে নাই মই এইটো কৰিম এই বোলে নিজৰ গাতে যি ভৰসা নথাকে তুমি কেনেকে আগবাঢ়িব পাৰিবা। কোৱাচোন?
সেইটোও হয়। উম
মোৰে আজি -আজি টোপনি ভাঙা নাই ৰাতিপুৱা সময়তে মোবাইলটো চুইচ অফ কৰি লম চাৰে নহ'লে ফোন কৰিম। চুইচ অফ কৰি আহ মানে কেতাত তোমাৰ সাত আট্টা বজাত সাৰ পাইছোঁ তাৰছতে চুইচ অফ কৰিলোঁ তাছত টোপনিটো আহা নাই যিতি ভাবিছো চোন নাই জিম তো ক্ষতি হ'লে কাৰোঁ বেলেগৰ ক্ষতি নহয় মোৰে ক্ষতি হ'ব। নাই এনে। যাম বুলি ভাবিলো যেতিয়া যামেই আৰু ওলাই গুচি গলো
মোৰ মানে ৰাতি কি হয় জানা মই কিয় কব নোৱাৰো যেতিয়াই মানে ভৰিতো মেলি দিওঁ চিদ্বাকে শু ন' মোৰ ৰাইট চাইদে অভৰি তোৰ ওচৰত মানে কিডনি ওচৰত এনেকোৱা লাগে কিবা এটা গাত বান্ধি আছে। সেইটো মই বেকাকেকুকৈ মানে বেকাকে শুলেও উশাহ ললেও বিষ
নাই -নাই মনে যিমানটো যিটো ভাবি থাকিবা না সেইটো বেছিকে হৈ যায় ধৰা তুমি মানে চিম্পল মানে একো ভাবিব নালাগে বুইছা। মাইণ্ড টো ফ্ৰী কৰি থাকিব লাগে। এ'কিবা এটা হৈছে এইটো কথা বেছিকে ভাবিবা যিমান ভাবিবা সেইটো কথা তিমানে টেনশন লব। যিমান মাইণ্ডটো ফ্ৰী ৰাখিবা তিমানেই ভাল হৈ যাব কাৰণে।
উম। এনেকুৱা বিষাই থাকিলে তুমিতো কব নোৱাৰিবা ন' যদি তোমাৰ যদি তোমাৰ যেনিবা অম বস্তু তাত মানে হাতটা কাটিলে হা সেইটো যদি তোমাৰ টনটনাই থাকে তেনেহ'লে তুমি কেনেক ক'বা কোৱা?
তুমি বেলেগ এতাত মাইণ্ডটো ফকাছ কৰা না সেইটো কথা পাহৰি যাবা তেতিয়া তোমাৰ নিজেও গম নোপোৱা মোৰ কিবা এটা হৈছিলে।
সেইটো কেনেকে ফকাচ কৰিম মই
কিয় ফকাচ কৰিব নোৱাৰা তোমাৰ আজি
মই দেখোন ৰীল চাই থাকিলেওঁ মোৰ সেইটোলৈহে মন কৰি থাকে
চানডে ভাবি থাকা তুমি ভাবি থাকা
উম মইও ভাবি থাকো।
উম।
নাভাবোঁ মই নিজে -নিজে ভাববোৰ আহে। নিজে- নিজে ভাববোৰ আহিলে মইতো ভাবিবই লাগিব ন' নিজে - নিজে ভাববোৰ আহিলে মইতো থাকিবই লাগিব ন'। মই সেইখিনি আমানো কেনেকে বন্ধ কৰিম ক ভাপ খিনি আহা
বেলেগ এ নহয় সেইটো কাৰণেহে তুমি জে
ক কেনেকে কৈছা ন মোৰ মাইড ফকাচ নহয় বুলি হয় কিন্তু মানে কনচেনট্ৰেট কৰিব নোৱাৰো মই।
অঁ সেইটো
উম
উম
মানে যেনিবা মই ৰিলটো চাই আছো, মোৰ ফিল হৈ থাকে। ব যে বিষাই আছে মোৰ ফিল কৰি থাকো মানে অঁ মোৰ দুখ পাই আছো মই নোৱাৰো এতিয়া ক'ব মই যেতিয়া মোৰ মানে এনেকুৱাকে বিষ খাই ন মানে এনেকুৱা বিষ নহয়তো কেনেকুৱা বিষ জানে কেজেক কেজেক মাৰে একেবাৰে এনেকুৱা বিষাই তুমি মানে সহ্য কৰিব নোৱাৰা।
আচ্ছা
চিধাকে দিলেও তুমি একো কৰিব নোৱাৰা বেকাকে হলেও একো মানে একো। কৰিলে ঠিক নহয় পিছত লাষ্টত উপায় নাপায় আমাৰ মাক পঠাব লগা হয় আৰু একো মানে অপচন বিচাৰি নাপালে পানী খালেও ঠিক নহয় উঠা বহা মানে তোমাৰ অলপ য়োগা চিয়গা কৰো মানে এক্সাৰচাইজ কৰো সেয়া কৰিলে একৌ কামত নিদিয়টো কি কৰিম আৰু কোৱা।
উপায় নাই। হম।
হম।
কি কৈছা।